হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল', কি কৰি আছ?
অ' শুনি, শুনিছা নাই?
উম শুনি আছো।
আহ, বাকী ক'ত আছা?
মইতো এয়া ঘৰতে।
কৰবাত ওলাই গৈছিলা নিকি?
আজি তেনেকৈ ওলাই যোৱা নাই, ঘৰতে সোমাই আছোঁ, এইকেইদিন তেনেকে ঘৰতে সোমাই আছো আৰু। ওলাই যাম বুলি ভাবিহে আছোঁ এনেই প্লেন এটা কৰি আছোঁ।
অ', ময়ো তাকে গৰমতটো চাই পেলাই চেষ্টা া চাইডে যাবলৈ মনতো গৈছে, কিন্তু এতিয়া কি কৰিব বাহন নাই।
বাহন একেই অৱস্থাই হৈছে, বাহন মোৰো নাই।
বাহন নথকা জহত এতিয়া ঘূৰিব পৰা নাই, অকণমান ওলাই মেলি গ'লে মনটোও ভাল লাগে।
উম উম, এতিয়া বাহন নহ নোহোৱা জোহত বাহন নোহোৱা জহত, তোমাৰ মই, খোজকাঢ়িয়ে ঘূৰি ফুৰিবলগীয়া হৈছে আৰু।
ময়ো খোজকাঢ়িয়ে ঘূৰি ফুৰিবলগীয়া হৈছে।
উম, স্কুটি আছে, স্কুটি তাকে আকৌ মানে ঘৰৰ পৰা নিদিয়ে তেনেকে চলাবলে ন।
উম গম পাইছো, গম পাইছো, গম পাইছো।
আৰু স্কুটিখন মানে মই চলায়ো ভাল নাপাওঁ। কিবা মানে কফৰ্টেবল ফিল নকৰো মই।
কিবা অ'।
উম।
তাকে এতিয়া কৰিবানো কি।
উম।
উপায় নাই।
এয়া তেনেকে চলি আছে আৰু।
অ', বাকী পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা, চলিছে আৰু, মোটামুটি, অকণমান অকণমানকে।
মোৰ এই প্ৰশ্ন কেইটামান সুধিবলগীয়া আছিলে আপোনাক।
অ', কি প্ৰশ্ন?
এ অলপ জি কে টাইপৰ।
জি কে টাইপৰ।
অ'।
অ'।
তালে গ'লো বন্ধু জন এই এইটো হেৰি, এইটো গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত, কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল জানে নেকি বাৰু? এইটো বিষ্ণুৰাম মেধি হব' নেকি বাৰু?
গোপীনাথ বৰদলৈ।
এই মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী আছিল?
অ', গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত তোমাৰ, বিষ্ণুৰাম মেধিয়ে হৈছিলে আৰু।
অ' সেই অসমৰ বৰদৈ বৰদৈচিলা বুলি কাক জনা যায় বাৰু?
অসমৰ বৰদৈচিলা বুলি?
অহ।
অসমৰ বৰদৈচিলা বুলি তোমাৰ ৰবা মই মনত পেলাব লাগিব।
এইটো প্ৰাগ মৌচুমী এইটো আছিলে নেকি?
অহ, মোৰ মতে প্ৰাগ মৌচুমী? প্ৰাগ মৌচুমীটো তেনেকুৱাই হ'ব চাগে তেনেকুৱাই অ',।
অ' সেইটোয়ে বোলো এই সীমান্ত এইটো হেৰি তাৰ মানে সীমা মানে সীমন্ত জ্ঞান আৰু আৰোহন। আচনি কিহৰ অধীনত হৈছিল জানে নেকি?
অ',। এইটো
সেইটোৱে অসমৰ সীমান্ত অঞ্চল উন্নয়নৰ কাৰ্যসূচী নেকি?
এইটো অসমৰ কিমানটো অঞ্চলৰ উন্ উন্নয়নৰ কাৰ্যসূচী তেনেকুৱাই হ'ব মই তেনেকে মানে যিকেই খিনি তেনেকে পঢ়া নাই।
অ' এই শংকৰদেৱে এটা ৰাতিত লিখা কিতাপখন গুণ মালা ন গুণ মালা নহয় জানো?
একে ৰাতিৰ ভিতৰত অ' গুণমেলা আছিলে অ'।
অ' সেই কোন ঠাইত উত্তৰ পূব ব্যৱসায়িক কাৰ্যকলাপৰ নাভি কেন্দ্ৰ বুলি কোৱা হয় জানে নেকি বৌ?
এইটো গুৱাহাটী হ'ব।
গুৱাহাটী গুৱাহাটী অ'।
গুৱাহাটী অ'।
এই কছাৰী ৰজাসকলৰ অন্তিম ৰাজধানী কোন ঠাইত আছিল বাৰু?
কছাৰীসকলৰ?
এ, কছাৰীৰ এ' ৰজাসকলৰ। অন্তিম ৰাজধানী কোন ঠাইত আছিল বাৰু।
পাপট আছে পছপৰ্ট
খাজ পুৰ অ'। তাকে এই কি নামেৰে আহোম ৰাজ মানে ৰাজ পৰিয়ালৰ সমাধিৰ এ' প, টপ বোৰ জনা যায় এইটো মৈদাম আছিল নেকি?
ত ৰাজ পৰিয়াল সকলৰ সমাধিটো এইটো হেৰি হব ময়দা। মৈৰাম হ'ব আৰু শিৱসাগৰত উ শিৱসাগৰত আছে তোমাৰ মৈৰাম হ'ব।
এ মৈদামেই হ'ব লাগে মই গম পাইছো বাৰু।
হে তেনেকুৱা মই হা হা
অসমৰ ৰাজ্যিক গছ হলং গছ নহয় জানো?
অসমৰ ৰাজ্যিক গছ?
অ' হয় ন
অসমৰ ৰাজ্যিক গছ কলং গছ। চলং গছ তাৰপিছত ৰাজজিক ফুল কপৌ ফুল।
অ'।
তাৰপিছত সেয়াই অসমৰ ৰাজ্যিক গীতবোৰ গীতটো হৈছে এইটো 'অ মোৰ আপোনাৰ দেশ'।
'অ মোৰ আপোনাৰ দেশ'।
উম
কোনে অসমৰ ৰাজ্যিক গীতটি ৰচনা কৰিছিল।
হা।
কোনে অসমৰ ৰাজ্যিক গীতটি ৰচনা কৰিছিল।
এইটো তোমাৰ ৰখৰাজ। লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে অ।
অসমৰ ৰাজ্যিক নৃত্য কি বাৰু।
অসমৰ ৰা।
হা।
সত্ৰীয়া সত্ৰীয়া।
অ। ত অসমৰ ৰাজ্যিক চৰাই দেওহা। হয়নাই বাৰু।
হেল্ল'।